হেল্ল
অ শুনিছা
অ তুমি শুনিছা হেল্ল শুনিছানে অ শুনিছো তুমি শুনিছা অ অ শুনিছো দিয়া
কি কৰিছা?
কি কৰি আছা?
এ ভাইটিক মেগী অকমান বনাই দিছো।
অহ
জ্বৰ উঠিছে যে ঔষধ এ একো খাবলৈও মন কৰা নাই তাকে মেগি অকমাণ বনাই অ
মেগীত মছলা বেছি নিদিবা
নাই একোৱে দিয়া নাই খালি হালধি অকণমান নিমখ অকমান হে দিছো
অ মানে জ্বৰ হ'লে মানে জণ্ডিচ, জণ্ডিচ লিভাৰৰ অলপ হেৰি হয় ন মছলা জাতীয় বস্তু খুৱাব নালাগে
এতিয়া মানে ঔষধ খাব লাগে যে সি বেলেগ খাবলে মন কৰা নাই
ভাত নাখায় আৰু
উ ভাত খাবলে মন কৰা নাই মানে একো খাবলে মন কৰা নাই দুবৰীয়াও ভাত ভালকে খোৱা নাই নাই খোৱাই নাখাই নাই খোৱা বুলিয়ে ক'ব পাৰি তাৰপিছত সেইকাৰণে মানে বোলো ঔষধ খাব লাগিব যে এ অইন একো নাই মেগী কণ দিছো আৰু মেগীত থকা সেই মছলাকণ আও নিমখ হালধি অকণ দিছো বাকী অইন এনেকোৱে দিয়া নাই
অ অ অ ঠিকে আছে
তেনেকে দি থৈ আহিছো তা খাবলৈ তাকো মন কৰা নাই মই বোলো জোৰ কৰি অকন খা ঔষধ খাব লাগিব
অ অ ভাত খালা, অ ভাত খালা ভাত বনালা
ভাত বনোৱা নাই ভাতৰ ওচলো যোৱাই নাই যোৱা নাই মানে ভাবি থৈছো ৰুটিহে বনাম বুলি
ৰুটি খাবা মানে ৰুটি আৰু চবজি ৰুটি চব্জি নে
চবজি এয়া আলু, আলু, ৰঙালাও চয়াবিন বোলোঁ।
অ অ
তেনেকেই বনাও বুলি ভাবিছো মায়েও আকৌ কৈছে উম মাও কৈছে বোলে নাখাও উম মই ভাল পাওঁ এইটো মোৰ মানে একদম ভাল পোৱা চবজি ভিতত এইখনে আও মোৰো মিলি গৈছে তেন্তে
অ মই বহুত মানে ৰঙালাও, আলু, চয়াবিন তাতে পাৰিলে কেইটামান মটৰ নহ'লে মটৰ নহ'লে কাবুলি বুট দিব লাগে।
উম, হেৰি মই কাবুলী বুটটো বা ইমান হেৰি নকৰোঁ, কিন্তু আৰু যদি তোমাৰ মোক অ'- হেৰি যদি দিয়ে- অ' মটৰ ঘুগুনিটো মই ভাল পাওঁ, ঘুগুনি খাই।
ভাল পাও খাও।
ঘুগুনী খাই ভাল পাওঁ আৰু কিন্তু মোক যদি এতিয়া সেই ৰঙলাও, আলু, চয়াবিন খাই সুদা কেও চবজি অকণ খাবলৈ দিয়ে, মই তেনেকেও খাব পাৰিম।
আঠা- আঠা - আঠাকে যে শুকান - শুকান হয় যে তেনেকুৱা হ'লে, মই ভাত কেইটামান গৰম ভাত লৈ সানি খাবলৈ নেমু অকমান লবা
উম।
এ ধুনীয়া লাগে খাবলে। উম, ৰুটিৰ লগত ধুনীয়া লাগে।
মই যে এনেকে যদি সুধাকে খাওঁ চবজিখন পিয়াজ কুটি লওঁ ওপৰত। পিয়াজ কুটি লৈ টমেটো ছ'চ অকমান দি লওঁ।
উম।
একদম বৰ ভাল পাওঁ তেনেকে খাই। নাৰিকল থাকিলে যে আগতে নাৰিকলো কুটি দিওঁ জানা
অ' হঁ-হঁ।
নাৰিকলো কুটি লওঁ।
অ'। খাবই লাগে, নতুন - নতুন ৰেচিপি বনাই।
উম।
তাৰ পিছতে ইয়া তাকে আছে যে মায়ে কৈছে বোলে ভাত নাখাৱে নেকি, চাহ-তাহকনকে খাই শুই থাকিম বুলি এনেকে কৈছে।
অ' কিমান খাবা ভাত?
সেইটোৱে।
আমনি লাগি যায়।
কিন্তু যে ৰাতিটো দীঘল হয় এতিয়া।
সেইটো। ৰাতিটো ছুটিহে, দিনহে দীঘল চোন।
অ' কি ৰাতি হ- হয় দিয়া, ৰাতি ছুটি, দিন দীঘল। এইয়া কিন্তু মানে কি ৰা তি তোমাৰ নোখোৱাকে থাকিলে, কষ্ট পোৱা নাযায় জানো?
কষ্ট- কষ্ট পোৱা যায় ত নাযায়, পেটটো খালী হৈ থাকে আকৌ। পেটটো খালী হৈ থাকে আকৌ, উম। ভোক লাগে।
দিকদাৰ হয়।
উম, খাবই লাগে কেইটামান হ'লেও কমকে যিকোনো বস্তু
মোৰ মানে কি জানা, মই যদি দিনতো খাই নখাকে থাকিব পাৰোঁ, তো মানে ৰা তি নোখোৱাকে থাকিবলৈ মোৰ মানে দিগদাৰ লাগে। দিকদাৰ মানে কি, ভোক লাগে যে। মোৰ আৰু ভোক লাগিলে টোপনি নাযায়।
আৰু তুমি চাবাচোন, তুমি ৰাতিপুৱা নটা বা দহটা মানত ভাত খাবা হা, আৰু তুমি যদি ভাবা, এই আজি এবাৰে খাওঁ, দপৰীয়া ভাত নাখাওঁ বুলি যদি ভাবা, তুমি তিনিটা মানৰ, চাৰিটালৈ থাকিব পিব। পাঁচটা, চাৰে পাঁচটা মানত কেনেকুৱা ভোক লাগে
ভোক লাগে অ'। সেইকণ সময়ত
ভোক লাগে। নোৱাৰা।
অ'। আকৌ বেলেগ- আৰু কি হৈ যায় জানানে, কেতিয়াবা মোৰ হয় নহয় এনেকে আগবেলা যদি ভাত খাই দিওঁ এ ভাবো আৰু এতিয়া একো নাখাওঁ তেনেকুৱা, দুপৰীয়া ভাল নাখা ও আৰু, তেনেকে বুলি ভাব নহয়। তাছত দুপৰীয়া ভাত কেইটা নাখালো নহয়, এনেকুৱা ভোক লাগিব সেইকণ সময়ত তোমাৰ মানে বনাবলৈও
অ', হয় - হয় - হয়।
বনাব ধৈৰ্য্য নাথাকে এ মানে মাথা ঘুৰাই যোৱাৰ নিচিনা কিবা আৰু মোক ভোক লাগিলে কি হয় দুৰ্বল লাগি মাথালা ঘুৰাই কথা খাব মন নাযায় বমি বমি লাগে।
নাযায় মোৰো হৈ যায় চকু তকু বিষাই যায়গে।
উম তেনেকুৱা হয়।
অ আমনি লাগে সেইকাৰণে খাবই লাগে কমকৈ হলেও
স আৰু কি হয় জানা দুটা মানুহ এটাই নাখাওঁ বুলি কয় মইনো অকলে কি বনাম।
অকলে কি খাবা।
ধনী মঞ্চনা হয় যে এতিয়া চাহ কণ চ চ মনোৱা ক্ষেত্ৰত তোমাৰ মানে সোধো নহয় চাহ খাবা যদি কয় বোলে খাম বুলিলে বনাবলেও ভাল লাগে এলাহো নালাগে তেতিয়া। কিন্তু যদি নাখাওঁ বুলি কয় এই মোৰ কাৰেনেনো অক'লে কি বনাম। এনেকুৱা হ আৰু কেতিয়াবা কেতিয়াবা যে কিয় অ এই তুমিনো কি বোলো নাখাওঁ নাখাওঁ খাম বুলি কব নোৱাৰা নেকি মই অকলে অকলে অ যোৱা যোৱা বনোৱােগে যোৱা এনেকে কয়।
অঁ এতিয়া অকলে হলে এনেক হয়, এই আগলেনো কি বনাই খাম নাখাওঁ দে পিছত একেলগে খাম।
উম
তেনেকুৱা হয় বহুত দিগদাৰ মানুহ কম থাকিলে আৰু মানুহ মানুহ সৰ থাকিলে সকলোৱে খাব বনাই দিওঁ দে সেইটো কবলৈও ভাল। দুটা মানুহ হলে মানে এটাই নাখাওঁ বুলি ক'লে আৰু এটা বেমাৰ লাগিল আৰু।
বিশেষকে মানে চাহ -তাহকণ তোমাৰ মানে দুটা মানুহৰ কাৰণে দিগ্‌দাৰ কিন্তু বাকী বস্ বস্তু হ'লে স বেছি বাকি বস্তুত মেলিলে বেছি মানুহ হ'লে আকৌ তোমাৰ সেই অক্‌ অকলে অকলে কৰিবলৈ হলে কষ্ট হয় দিগদাৰ হয় সময় বহুত লাগে এতিয়া ৰুটি চুটি বনাব হ'লে দুটা মানুহৰ কাৰণে ৰুটি ভাল।
অ ভাল।
পুতুককে হয়। কিন্তু তোমাৰ এতিয়া চাৰি পাঁচটা মানুহৰ কাৰণে তুমি অ। হয় যায় কিন্তু তুমি পাচ পাচটা মানু চাৰি পাচটা মানুক কাৰণে তুমি দুখন দুখনকে আঠ- দশখন বনাব লগা হ'য়। উম, দশখন তেনেকে আৰু তুমিনো কেনেকে ক'বা যে দুখনে খা বুলি?
অঁ, সেইটোৱে। তিনিখন চাৰিখন পাঁচখন সেইটোৱেটো।
তথাপিতোটো তিনিখনটো খাইয়ে মানুহে।
আহ্‌ সোনা তিনিখনটো একদম জোখত দিবই লাগিব।
দিবই লাগে। আমিহে ধৰা এতিয়া নোৱাৰো। লোকে পকৰ পকৰ খাই থয়। উম। মই আক' আগতে ৰুটিটো খাই পেলাই খুব ভাল পাওঁ যে এই ৰঙলাও, আলু, চয়াবিনৰ চব্জি হ'লে। ৰুটিৰ মোৰ তিনিখ সৰু সৰু মানে ৰুটি হ'লে তোমাৰ তিনিখন মই পাৰো দেই আগতে। এতিয়া মই নোৱাৰা হৈ গ'লো।
অঁ, অ এই অঁ এতিয়া মোৰো একে এখন বা দুখন। ডাঙৰ ডাঠ হ'লে এখন দুখন খালেমানে হৈ যায়। এফাল খাওঁ। অ মোৰো তেনেকুৱা হৈছে বুজিছা?
থেই বোলো আগতে তিনিখন ৰুটি খাওঁ মই এতিয়া দেখোন কমিহে আহিলে বাঢ়াত চাই।
অঁ, হ'য় কথাটো। মোৰো সেইটো তে তেনেকুৱা হৈছে। আগতে ঘৰত পাঁচখন ছয়খন তেনেকে খাওঁ নহয়। এতিয়া এখন এফাল বা দুখন।
ওঁ। আৰু এনেকুৱা নহয় যে মই নিজে বনালে, ধৰাহওক নিজে বনোৱা কাৰণে খাব নোৱাৰো কিন্তু এতিয়া মায়েও যদি বনাই দিয়ে মই তেত্‌
এই নোৱাৰ নোৱাৰ নোৱাৰো মইও নোৱাৰোঁ।
নোৱাৰা হ'ল?
আঁ, আৰু কি হৈছে টেঙা যে আগতে নেমু-চেমু বুলি ক'লে ইমান খাবলৈ মন যায়। এতিয়া টেঙা-চেঙা বুলি ক'লে লোভেই নালাগে।
উম,
এতিয়া তেনেকুৱা হ'ল আৰু বয়স অনুযায়ী মানে এনেকে হে এটা
হ'য় চাগে? এৰা হৈ যায় অ, টেঙা মোৰ যেনিবা টেঙাটো প্ৰতি মানে কিন্তু মই মিঠা বস্তুতোটো ইমান ভাল নাপাওঁ। মই যে জ্বলা মছলা
অঁ, এ ময়ো-ময়ো মিঠা নাখাওঁৱে ইমান প্ৰায়। এতিয়া কিছুমান কিছুমান মই লক্ষ্য কৰো হাঁ। সৰু-সৰু ল'ৰা-ছোৱালী যে চিপছ খাই থাকে যে তেতিয়া মাকহঁতে নেখায় হ'য়, এনে ল'ৰা-ছোৱালীকহে কিনি দিয়ে। কিন্তু আমিটো, এতিয়াওটো আমিটো এতিয়াও চিপছ খাওঁ।
মোৰ এতি এতিয়া এইয়া ওলাই গৈছিলে, ওলাই গৈছিলে চিপছ লৈ আহিছে।
সেইটোয়েইটো, তাৰপিছত আৰু মই
এতিয়া মানহক কৈ দিব পাৰি, ইমান ডাঙৰ হলি কিবা এতিয়াও চিপছ খাৱ। চকলেটো আৰে কি ডাঙৰ হলে কি মুখখন নাই নেকি?
নাই নেকি? তাৰ পিছত মই মানে এইটোৱে হ'ব হাঁ। এতিয়া কিছুমান হেৰি মাকহঁতে মানে ল'ৰা-ছোৱালীয়ে খাওক বুলি মাকহঁতে নেখায়। যে আমি সেইটো বস্তু খাওঁ চাগে? আমাৰও পিছত সেইটোৱে হ'বগে ন ল'ৰা। নিজে
হপ সেইটো অনিচ্ছাটো হোৱাটো হ'য় আৰু এনেকুৱা হ'ব লৰ-ছোৱালীও খা আমিও খাওঁ, তেনেকুৱা নিচিনা হ'ব। নাথাকিলে ধৰা এতিয়া বোলে নাই বোলে, নাথাকাত বোলে তই ল'ৰা-ছোৱালীদুটাক সেইটো আহিব বাৰু কিন্তু তোমাৰ নিজে কিমান পিছত যে লৰ-ছোৱালী যে খাই, এইবিলাক লৰা-ছোৱালীৰ বস্তু। এনেকে যে ক'য় যে কিছুমানে মোৰ মানে সেইটো নহ'য়। এতিয়া জানা সিদিনা পাপা যে আহিছে, সেইদিনাখনো পাপাই দেৰিমিল্ক ডেৰিমিল্ক লৈ আহিছে। চকলেট লৈ আহিছে।
এই মোকো আনে, মানুহজনে বাদামৰ চকলেটো আনিব, ডেৰি মিল্ক আকৌ চিপ এই আনিবই মানে সেইকেইটা।
নে পাপা-পাপা এতিয়াও হিচাপ আছে মানে।
অ, খাই খোৱাটো। যিটো খাই, যিটো-যিটো খাই ভাল পায় মানুহে। সেইটো
উম, পাপা আহোতে সেইদিনা সেয়া লৈ আহিছে। উম, মই কিছুমানে কোৱা শুনো মানে দেই। এই এতিয়া ইমান ডাঙৰখন চিপছ খাই নেকি মোৰ মানে সেইটো নাহে। এতিয়া ডাঙৰ কোনোবা ডাঙৰ ডাঙৰ কোনোবা এটা আলহী আহিলে আমাৰ ঘৰ এতিয়া সৰু লৰা-ছোৱালী নাই বুলি নানিবও পাৰে। মই মানে এনেকুৱা হয় মই আনিলে মই ভালেই পাওঁ।
মইয়ো ভাল পাওঁ, আমি খাও আকৌ।
আকৌ আকৌ মনলৈ এনেকে এই চিপছৰ পেকেট এটাও আনিব নোৱাৰে নে এনেকে। অ, মই মানে সৰু হৈ আছো ভাবিছো চাগে মানুহটোৱে। অ, আলহীজনে ভাবে চাগে। সৰু লৰা-ছোৱালী নাই যেতিয়া, নানো কিন্তু মই যে মোৰ মনটোৱে যে তেনেকুৱা হৈ আছে সেইটোতো নাজানে ধৰা।
আনিলে যে খাবলে পাও, কিমান ভাল পাওঁ ন।
ভাল পাওঁ। এ মই খাওঁ, কিনি-কিনি খাওঁ, স্কুলৰ পৰা আহিলো সেইয়া সেইদিনা যে স্কুলৰ পৰা আহিছো যে, এইখিনি ওচৰৰ এই দোকানখনত সেইখনৰ পৰা কিনি আনিছো। মই আকৌ কি হয় জনা মোবাইল লগাই দিলো মোবাইলটোত কিবা এখন লগাই দিলো চিপছ খালো আৰু।
অ, ধুনীয়া কিবা এটা ভাল লাগে আৰু।
ভাল লাগে। আৰু কি কৰো সেই চিপ কেইবাটাও চিপছ আনি, তাতে পিয়াজ চিয়াজ কুটি, টমেট চচ অলপ দি তেনেকে মানে অকমান হেৰি টাইপ বনাই লওঁ।
উম, আমাৰ আকৌ ঠাণ্ডা আমাৰ আকৌ ঠাণ্ডা আৰু কুৰকুৰি আনি খায়। মই কুৰকুৰিটো বেয়া পাওঁ। অ, সেই স্পাইৰটো। মাদ্জা আৰু তোমাৰ লেইছ চিপছটো ল'বা, ধুনীয়া লাগে খাবলে মই আমি খাও দুটাই।
চিপচৰ যে তোমাৰ এটা সেউজীয়া পেকেট এটা আছে দে সেইটো খাই বেছি ভাল লাগে ন মচলাটো সেইটো মো আক সেইটো, কিহয় জানা হাঁহিব মানুহে ঘৰত আনিলে মই সেইটো বেলেগত খাব মই বেয়া পাওঁ কিয় জানা ঘৰত আনিলে মই প্ৰথমতে মছলাটো চেলেকি খাম। তাৰপিছত চিপচখন খাম।
উম সৰুবৰ দৰে।
সৰু পোৱালি এতিয়া বাটত, মোৰ বাহিৰটো তেনেকে খাব নোৱাৰো দিয়াচোন মানুহে হাঁহিব উম সেইকাৰণে ঘৰত, খাম সেইটো চিপছ মই।
ঘৰত হলে ধুনীয়াকে খাব পৰা যায় নিজৰ ইচ্ছামতে। এ মই খাওৱে ইমান নাচাও যিটো ভাল পাওঁ,
যোনে যি ভাবে ভাবি থাকক কোনোবাই নাখাই নাই ন। চবৰে চবৰে চইচবিলাক বেলেগ বেলেগ।
কিছুমানে এ মই ইমান হেনা
এতিয়া এইটো বয়সত এইটো বয়সত মন গৈছে আৰু পিছৰ বয়সত মন যাব নেকি নেযাব, পায় কিছুমানে কিছুমানে ধৰা আগতিয়াকে এৰে কিছুমানে অকমান দেৰিকে এৰে।
দেৰিকে নিজৰ লগৰ কথা।
উম।
আমি এতিয়া সৰু পৰা খাইয়ে থাকো ন ভাল পাওঁ কিবা এটা।
সতে খাই আমাক খুৰি যে আমাক খুৰীহঁতে খায়।
আমাৰ মাহঁতেও চিফ চ হেৰি কৰিলে ঘৰত। খায়ে সেইকাৰণে চাগে আমি তেনেকুৱা খায়ে চি মই গলে দোকানৰ পৰাই কিবা কি মেচ চেচ আনিব যায় ন তেতিয়া চিপছ এটা লৈ আহিব দিয়ে দেউটা হ'লেও লৈ আহে। জানেই আৰু খাই বুলি সি তাকে ভগাই কৰি খাওঁ আৰু ঘৰত।
অ তাই তাই মানে আমাৰ আমাৰও সেই তেনেকে আক, মই নিজে হলেও কিনি খাম, বেলেগে বেলেগ বস্তু খাব। মোৰ নাই মোৰ সেই ফাষ্ট ফুডৰ নিচিনা বস্তুবিলাকত মোৰ বেছি হেৰি লাগে।
অ বেছি মানে হেৰি আৰু ইন্টাৰেষ্ট- উম ভাত বনাবা এতিয়া।
বনাও গে দিয়া। তাকে কি কওঁ গে সোধো অ হব দিয়া অ। উম উম।